হেল্ল' নমস্কাৰ কি কৰিছে
ভালে আছো আপুনি
হয় মই বোলো এয়া এনেই বহি আছো মই মানে আপোনাৰ এয়া বনঔষধিৰ মানে ঔষধ বোৰ দিও ন তাকে মানে কেইজন মমান আহিছে ছিলে যে সেই তাকে মই তেখেতসকলক কৈছিলো মানে কি
হয় অ হয় হয় এতিয়া আচলতে কি জানে নে বন ঔষধি বুলি ক'লে আ আপোনাৰ বিভিন্ন ধৰণৰ হয় এতিয়া আমাৰ নিজৰ জীৱনত এই কথা সাৰ কেনেকৈ উপলব্ধি কৰো আমি সেই বিষয়ে একোৱে নাজানো কাৰণ বন ঔষধিটো হৈছে আপোনাৰ বি বিভিন্ন ধৰণৰ বন ঔষধ ঔষধিটো হৈছে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ মানে কেমি আপোনাৰ যি ৰাসায়নিক পদ্ধতিৰে আপোনাৰ যি আপোনাৰ মানে ডব বনোৱা হয় সেইবোৰ দ্ৰবৰ তুলনাত বন ঔষধি হৈছে আপোনাক বিভিন্ন ধৰণৰ আপোনাৰ ঘৰুৱা পদ্ধতিৰে আপোনাৰ ব্যৱহাৰ কৰে সেইবাবে আপোনাৰ বন ঔষধিটো কি হয় ব বন ঔষধিটো আপোনাৰ কি হয় জানেনেে বন ঔষধিটো আপোনাৰ এনেকুৱা এটা ঔষধি সেই ঔষধি ৰ দ্বাৰা মানে মানুহবোৰে কি হয় বিভিন্ন ধৰণৰ এ বিভিন্ন ধৰণৰ হেৰিৰ পৰা বিভিন্ন ধৰণৰ হেৰি পৰা মানে পৰিত্ৰণ পাব পাৰি
হয় এতিয়া আপোনাৰ ধৰি লও পেটৰ ৰোগ হ'ল হয়